অ' বাইদেউ।
অ', অ', অ', ভালনে?
হয় ভাল, আপোনালোকৰ ভাল।
ভালে ভালে ল'ৰা ছোৱালী গিতা ঠিকে আছে।
হয় ঠিকে আছে অ' আপোনালোকৰ চবৰে ভালনে?
আমাৰ ভালেই দিয়া। বৰ গৰম পৰিছে ন।
হয় অলপ গৰম পৰিছ চেপাই এইবাৰ অলপ গৰমটো বেছি। তিয় হৈছে।
উম, উম।
অ'। তাৰপিছতে হেইদিনাখন আপ আপুনি মাতিছিলে এয়া আমি যাম বুলি ঠিকেই কৰি থৈছিলো এয়া হঠাতে মানে বেলেগ এটা দৰকাৰী কাম এটা ওলালে। এ তালৈ যাব লগ যাৱ হ'ল হেটো কাৰণে যাবই পৰাই নাই তাৰ পিছত যাম, যাম কে ভাবি আছো যাবলৈ সুবিধা
অ', সেইদিনাখন মাতিছিলো আকৌ আহিবা বুলি। আশা কৰি আছিলোঁ ল'ৰা-ছোৱালীগিটাও ভাল পাইছিলে সিহঁতেও আহিব খেলিম একেলগে বুলি।
হয় অ', যাম এদিন অ', তাৰপিছ দা কিবা অনুষ্ঠান আছিলে আপোনালোকৰ হেদিনাখন?
এই হেদিনাখন মানে এনেই আমাৰ তামানে আগৰ পৰা মানে এইটো পৰম্পৰাগতভাৱে মানে চলি আহিছে আমাৰ ধৰা আজিকালি আৰু বাৰ্থডে বুলি পাতে, সেই তেনেকুৱাই আৰু আমাৰ মানে জন্মৰ আগতেতো এইবোৰ আমাৰ নাপাত তিছিলে ধৰা আগৰ মানুহে অই' এই মানে সেই জন্মৰ মাহটোতে তাৰমানে, এনেকুৱা হাঁহ এটা মাৰি এনেকে ডাঙৰ ডাঙৰকে মানে তিনিডোখৰ মাংস কৰে
অ' অ'
মানে তাকে সেই যিটো মানে ঘৰৰ সৰু মেম সদস্য সেই সে সদস্য জগৰাকী তাৰমানে এনেকে কলডিল আৰু সেই ডাঙৰ ডাঙৰ হাঁহৰ মাংস কেইডোখৰ মানে বনায়।
অহ'
এখন মানে হেৰি ভাজি বনায়। তাৰপিছত আৰু এনে বা সেই সান্দহ গুড়ি বুলি কয় যিটো যে
হয়, হয়, অ' সান্দহ গুড়ি।
যি বিলাকে যিটো মানে গুড়ি কৰে।
হয়, হয়, হয়।
সেই সান্দহ গুড়ি টোৱে মানে আৰু এখন এনেকে সেই হাঁহৰ মাংসই তাৰমানে সৰু সৰু মানে অলপমান এনেকুৱা টুকুৰা কৰি পেলাই সেই সান্দহগুৰিৰ লগত বনায়, সেইখন মানে কৰাই শাক বুলি কয়।
অ' হয় নেকি? কি অ অ'
আৰু মানে এনেকুৱা মাটি দাই-লৰ দাইল বনাই। মাটিমাহৰ
হয় হয়।
তেনেকে কৰি তাৰমানে সেই সৰু যিটো-মানে ঘৰৰ আৰু যিজন যিটো সৰু ল'ৰা ছোৱালী
হয় হয় হ'
তাক দিয়ে। আৰু, তাক মানে, সেই এনে কে, দুটুকুৰা দিয়ে। তাৰ ওপৰৰ যিজন, মানে বয়সত, তাৰ ওপৰৰ যি এইটোও হয়, তাক মানে, এইটো টুকুৰা দিয়ে।
অ', হয় নেকি? অ'।
তেনে কে, মানে, কৰে গোটেই ঘৰ
অ', অ', ইয়াত মানে ধৰক আপু আপোনাৰ সেয়া দুটা ল'ৰা-ছোৱালীক, মানে, য'ৰা ডাঙৰজনক, মানে, এটুকুৰা দিলে, সৰুজনক দুটুকুৰা দিলে। যদি, অ', দুটাতকৈ যদি বেছি বেছি ল'ৰা-ছোৱালী থাকে, ধৰক, তিনটা, চাৰিটা তেনেকে। তেতিয়া কেনেকৈ ভাগ কৰে।
তেতিয়াও, মানে, সেই তেতিয়াও সেই আৰুতো মাংস থাকিব নহয়। মানে, অ কলডিলখিনিত, মানে, অকল সেইকেইটুকুৰাই দিয়ে, তেনেকুৱা নহয় মানে মাংসই, গোটেই হাঁহটোৱেই তাৰ মানে, অলপমান ধৰা সেই কৰাই শাক যিটো তাত অলপমান দিয়ে। আৰু বাকী খিনি মানে কলডিলৰ লগতে বনায়। খালি সেই ডাঙৰ যিকিটুকুৰা, মানে হেৰি টুকুৰাত, মানে, কৰে যে সেইকেইটুকুৰাহে খালি সৰুজনক, মানে, দুটুকুৰা দিব। আৰু আৰু ওপৰজনক এটুকুৰা দি, আকৌ যেতিয়া, মানে বেলেগ ধৰা উম, এনেকুৱা, মানে, খুৰাক, মানে, খুৰাকৰ ল'ৰা-ছোৱালী সাঁতুৰে যদি বেলেগ আকৌ সন্তান হয়। তেতিয়াহ'লে, মানে, সেই ওপৰজনে, মানে, নে পায় আৰু আকৌ, সেই যিজন মানেক একেবাৰে সৰু হ'ব।
অহ্ অহ্।
এ পায়।
মানে ঘৰৰ আটাইতকৈ সৰু সদস্যজনে মানে এইটো ভাগটো পায়।
ভাগটো।
অ', হয় নেকি?
কৰে, মই বৰ ভালকৈ নাজানো। কিন্তু, আমাৰ ঘৰত তাৰমানে, সেইটো পৰম্পৰাটো ম আগৰ পৰা মানে চলি আহিছে।
অ', হয় নেকি? অ' মই এইটো আজিহে শুনিছোঁ দেই। মই আগতে, মই আচলতে আমাৰ ঘৰত তেনেকুৱা কোনো পৰম্পৰা মানে কৰা হোৱা নাই সেইটো কাৰণে গম নেপাওঁ এই বি ষয়, অ' ভাল তেত
অ', আজিকালি ধৰা আৰু সেই জন্মদিন বুলি এনেকুৱা কেক কাট
হয়, হয়। অ', তাৰ মানে এই পৰম্প পৰাটো মানে আপোনালোকে মানে কি, যিজন ঘৰৰ আটাইতকৈ সৰু সদস্য, তেওঁলোকৰ জন্মদিনৰ দিনাখনে কৰেনে নে বেল লেগ দিনাতখন মানে
খন বুলিয়েই নহয় এই জন্মৰ মাহ তুট কৰে।
অ', হয় নেকি। অ'।
জন্মৰ মাহটোতে ধৰা। তোমাৰ‌ উম, সেই জন্মৰ তাৰিখটো বুলি নহয় আৰু নিজৰে মানে সুবিধা হেৰি কৰি
অহ্, মাহটোত কৰে।
উহ্। আজৰি হৈ ধৰা। কেতি কেতিয়াবা। ধৰাক খেতিপথাৰ থাকে। খেতিপথাৰ আজৰি হৈ
অ', হয় হয়, অহ্, ন ভালেই হৈ তাৰমানানে, এইটো আপোনালোকৰ পৰম্পৰাগত ভাৱে চলি আহিছে। এটা মানে কি জন্মদিন‌ও উদ্‌যাপন কৰা হয় লগতে আপোনালোকৰ পৰম্পৰাতটো ৰক্ষা কৰা হয়। ভাল হৈ ছে ন ইটো।
খালী আকৌ এনেকুৱা ধৰক, এনেই এতিয়া আজিকালি, যেনেকে জন্মদিন বুলি লগৰ ল'ৰা-ছোৱালী বা কাৰোবাক-কাৰোবীক মাতে। এইটোত খালি আমাৰ তেনেকে মতা নহয়। একেবাৰে আৰু ঘৰুৱা যিয়ে আৰু সেই, তোমালোকক সেইকাৰণেই, মানে, আহিবলৈ কৈছিলোঁ। বেলেগ, মানে, এনেই মানুহ মতা নহয়। তাৰ মানে, ইয়াত
অ' হয় নেকি? এ, অ', অ', অহ
ঘৰৰে, আৰু সেই, আৰু দদাই খুৰীয়েক, এনেকুৱা বৰতা, বৰমাক। এনেকুৱা, সেই, সেইখিনি থাকে মানে, বেলেগ আৰু, মানে সেই লগৰ, কোনোবা বা বেলেগ মানে, চিনাকি মানুহ আলহী-দুলহী, সেইখিনিক মানে, কোৱা নহয় আৰু।
অ', হয় নেকি? অ'।
অ', অ'।
অ', এইটো আপোনালোকে কি বুলি, মানে এ, হেৰি, কিবা নাম আছে নে কি? আপোনালোকৰ যিটো এই পৰম্পৰাটো যে আপোনালোকে উদযাপন কৰে এইটোৰ কিবা নাম আছে নেকি বাৰু?
এনেই, আমাৰ সেই নোৱনি দিয়া বুলিয়েই কয়।
অ', হয় নেকি, অ'।
নোৱনী বুলি কয়।
অ অ সেইটো আগতে শুনা নাই মানে অ
অ খাবলৈ ভাল লাগে তাৰমানে এইটো হাঁহৰ মানে এনেকুৱা আহ এনেকুৱা সেই ভৰিতটো ভালৰ এডোখৰ দিয়ে আকৌ মাথাাটো ওচৰত সেইখিনিৰ এডোখৰ দিয়ে। আকৌ মানে সেই গাৰ পৰা মানে ধৰা সেই ওপৰৰ পৰা, ওপৰৰ এডোখৰ, একেবাৰে তলৰ এডোখৰ আকৌ সেই মাজৰ সেনেকুৱা কৰি তাৰমানে মাংস কিডোখৰ মানে তাতে
অ', হয় নেকি?
মানে তিনিডোখৰ ডাঙৰ ডাঙৰ উলিয়াই।
অ', এই তিনি ডোখৰ মাংশই মানে আপোনালোকে- কলডিলৰ লগতে ৰান্ধে নেকি?
অ কলডিলৰ লগতে মানে সেই তিনিডোখৰো মানে প্ৰথমতে ভাজি লৈ আৰু ধুনীয়াকে ধৰা এডোখৰটো সিজিবলে অকমান সময় লাগে। দিব, এইখিনি হে ধুই পেলাই, তাৰপিছত ধৰা এইখিনি মাংসও দি মেলি গোটেই মানে মাংস খিনিয়ে দিয়ে। খালি অলপমান সেই কৰাই শাকটোত মানে দি
অ হয় নি কি অঁ অঁ
কৰাই শাকটো খাবলৈ মানে বহুত ভাল হয় আৰু। আচলতে এনেই কিবা এটাও উম হেৰি কৰি উৎসৱবৰ নিচিনা মানে এনেকুৱা কৰি বনালে এনেও যিকোনো বস্তুৱয়ে খাবলৈ ভাল হয় মন কৰিবাচোন, অ।
কিবা এটা আগ কৰি বনালে ভাল হয় খাবলৈ। হয় অঁ
সেই তেনেকুৱা আৰু।
অ। অ অ মই ভাবিছিলোঁ অকল মানে তিনি টুকুৰা মাংস অকল হেৰি কলডিলৰ লগত ভাজে সেইব ভাবিছিলে নহ মাৰ তিনি টুকুৰা আপোনালোকৰ ডাঙৰ ডাঙৰ মাংস ভাজ- লগত বাকী খিনি সৰু সৰুকে কুটি মানে এ এইখিনি মিহলাই দিয়ে অ', হয় নেকি অ'।
সেয়া তাত খালি সেই হাঁহ এটা হাঁহেই মাৰিব আকৌ দুটা তিনিটা বা এনেকুৱা হেৰি নকৰে।
অ', হয় নেকি? অ', অ'। মানে যিমান আপোনাৰ পৰিয়ালৰ যাকে মানে আপোনালোকে মানে আমন্ত্ৰণ জনাই তেওঁলোকক মানে ধৰক হেৰি কৰিয়ে হৈ যায অ', মানে এটা হাঁহে হৈ যায়।
এটা হাঁহি আৰু মানে আমাৰ এইটো কিবা এটা নিয়ম দুম এনেও মানে আমাৰ ধৰা এনেক কুকাটো আমাৰ এটা ন' খোৱা বুলি এ তাতো খেতি ধান কাটি মেলি সেই কৰাৰ পিছত ন' খোৱাতো নাপালা। সেইবোৰ কিবা কিবি পাতিলেও তাৰমানে আমাৰ সেই এটা হেৰি জীৱই মানে মাৰে দুটা তিনিটা মান মানে মাৰিব নাপাই। নাপায় বুলি কয়।
অ', হয় নেক কি অ' অ'
লাগিলে মানে সেয়া আৰু মাংস এটুকুৰা দুটুকুৰাই পৰক বেলেগ ধৰা আকৌ অ' বেলেগ কিবা কিবি মানে হেৰি কৰিলে মাছ চাছ ধৰা বেলেগকে বনাই মেলি হয়তো খাবও পাৰে,
অ হয় হয়,
মানে যিটো যে, সেইটোত মানে আমাৰ দুটা তিনিটা মানে, জীব মানে হত্যা নকৰে তাৰমানে, এটাই হেৰি কৰে অ সেইটো কাৰণে অ আৰু এটা কথা, ক'ব পাহৰিছো, এই যিটো সি ন নুৱনি, বুলি যিটো যে দিয়ে,
হয় হয় অ নুৱনি,
আমৰলীয়া হাঁহহে দিয়ে দেই,
অ' হয় নেকি অ চব হাহঁ মানে ইয়াত, হেৰি নহয় প্ৰযোজ্য় নহয় অ অ'
বেলেগ হাঁহ নিদিয়ে তাৰমানে সেই আমৰলীয়া বুলি কয় সেই হাঁহটোৱে আৰু শকত ডাঙৰ চাই এনেকুৱা মানে কিনি আনি ঘৰত থাকিলেও ধৰা হৈ যায় নহ'লে কিনি আনিলেও সেয়ে শকত ডাঙৰ চাই এটাহে মানে বিচাৰি আনে আৰু।
অ', অ'। হেৰি এই পায় একদম নজনা কথা এটা মানে আজি জানিলোঁ যোৱা যাব পৰা হ'লে খুব ভাল লাগিল লাগিলে হেতেঁন দেখিলো হেতেঁন অ', আহ, অহা বছৰলে
চাকি তাকি জ্বলাই মানে এনেকে ধুনীয়াকে আগুলি কলপাতত সজাই দিয়ে। ধুনীয়াকে।
অ', হয় নেক অ', হেৰি অহা বছৰলৈ আকৌ পাতিলে মাতিব দেই যাবলৈ চেষ্টা কৰিম অ', হয় ঠিক আছে ন' আজিলৈ আহিছো হয় অ'।